অ কোৱা এয়া ফুৰিব আহিছিলো তুমি
অ মইয়ো এনেই আছো
অ চাহ তা খালা
নাই খোৱা নাই তুমি খালা
উ মই এইয়া মানে মম' খাব ওলাই আহিছিলো
অ অ
তাৰপা খবৰ খাতি ভালেনে
অ ভালেই ভালে তোমাৰ
উম ভালেই ঠিকে আছে বাৰু ঘৰত
অ ঘৰতো ঠিকেই আছে
অহ তাৰাপা এনেই কৰ'বাত যাম বুলি ভাবিছিলা নেকি
অ ভাবি থৈছো বাৰু
অ এনে ক'ত যাম বুলি ভাবিছিলা অ কোন কোন যাবা
এ মোৰ লগৰ কিজনী যাব
অ
তুমি যাবা নেকি
অ উ যাম বুলি বাৰু ভাবিছো
অ
এনেই কিমান মান হেৰি কৰিছা বা
হা
এনেই বাজেটো কিমান মানৰ কৰিছা বা
বাজেটো এতিয়াও ঠিক হোৱা নাই বাৰু
অ তাত থাকি কৰি মানে চব চাই পিনে আহি মানে এনেই এদিন
নাই দুদিন মান থাকাকে যাম আৰু
অ অ তেতিয়া মানে জেগা বিলাক ভালদৰে চাই অ
সেইটোৱে আৰু।
অ' এদিন, এ চাৰিদিন পাঁচদিনৰ কাৰণে যাম আৰু।
অ', অ' তেতিয়া মানে চব চাই কৰি আহিব পাৰিম।
অ' সেইটোৱে আৰু।
অ', অ' মানে গৈছো যেতিয়া, চব ভালকৈ ভালদৰে চাই পিনে আহিম ন'।
অ'।
এনেটো আৰু নেক্সট টাইম কেতিয়া যাব পাৰো ঠিকাত নাই, সেইকাৰণে এতিয়াই ভালদৰে চাই পিনে আহিম ন।
অ' সেইটোয়ে উম তাকে। পাঁচ দিন, চাৰি দিন মানৰ কাৰণে যাম আৰু।
অ', অ'।
তোমাৰ লগৰ কেইজনী যাব নেকি?
অ' তাকেই লগৰ কেইজনীক সুধি চাও যাম বুলি কৈছিলে বাৰু পাঁচজনী মানে। আমিও এটা কৰিছিলো নহয়।
অহ।
উ পাপা।
উম।
আমি মানে এ এয়া কি বুলি কয় ভালুকপুং ফালে যাওঁ বুলি ভাবিছিলো।
অহ' ভালুকপুংত।
অহ' মানে আমি অহা মাহৰ পাঁচ তাৰিখ মানে যাম বুলি ভাবিছিলো।
অহ।
অহ' যাবা নেকি?
অহ' যাব পাৰি, তাত যেনেকে এ যিকোনো এজেগাত যাম আৰু।
অহ', অহ'। তোমালোকৰটো সেইটো চাগে দেৰি হ'ব। তোমালোকৰ চাগে সেইটোত মানে, তোমালোকে প্লেনিং কৰাটোত চাগে দেৰি হ'ব।
হেল্ল'!
অহ'।
অ' তোমালোকে মানে দেটটো ফিক্স কৰাই নাই ন', আমি কৰি দিলো দেটটো ফিক্স। সেইটো কাৰণে
অহ'।
তাকে কেই তাৰিখ মানে যাবা?
আমি মানে অহা মাহৰ পাঁচ তাৰিখে কৰিছো।
অহ' পাঁচ তাৰিখে অহ'। হ'ব তেনে তাতে যাওঁ ভালুকপুঙতে আৰু শ্বিলঙত যাব লৈ দূৰো আছে বাৰু অলপ লাগিবও বহুত।
উম, উম, উম। তাৰ পৰা অহাৰ পিছত বাৰু এইটো মানে হেৰি কৰিব পাৰিম বাৰু।
অঁ' পাৰি নহলে হেৰিতে যাও নহ'লে কি- বুলি কয় মন্দিৰলৈ তাৰপিছ তাৰপৰা আহি-
অঁ' পাৰি মন্দিৰতো।
অঁ' উম'
কাৰণ মন্দিৰ চন্দিৰ গলে মেনে মন বিলাকো ভাল লাগি থাকে ন।
অঁ'
সেইটোৱে আৰু।
উম উম' এনেই কিবা কোনটো মন্দিৰ যাম বুলি ভাবিছাবা?
এই কি বুলি কয় পানবাৰীত এটা নতুনকে অ'পেনিং হৈছে যে মন্দিৰটো।
অঁ মন্দিৰটোৰ নাম কিবাও?
মন্দিৰটো শিৱ মন্দিৰ হয়।
অঁ' পাৰি এনেওতো আমি মানে শিৱ হেৰি শিৱক মানে- মহাদেৱক পূজা চূজা কৰোৱেই ন তোৰ পাৰি শিৱ মন্দিৰ যাব।
অঁ' ওলবা নহলে যাম একেলগত।
উম, উম উম'। লগৰবিলাককো সুধি ল'ম।
অঁ তাকে।
অঁ'
সুধিবা আৰু।
অঁ অঁ, এনেই তোমাৰ- অঁ' এনেই তোমাৰ লগৰ কিমান-
কৈছে পাঁচ ছয় জনী মান।
অঁ অঁ। এনেই টো কি আছিলে, তোমালোকৰ সেইফালৰ পৰা ওচৰ হয় নেকি, শিৱ মন্দিৰ?
অঁ' হয় অলপ ওচৰে হয় বাৰু ইমানো দূৰ নহয়।
অঁ অঁ'। উম'
বাকী- তেনেকে যাম আৰু দিয়া, তাৰ পৰা আহি ন।
উম উম' উম উম' কি কৈছিলা, কি এটা ক- আৰু মানে এনেই তুমি আগতে কৰ'বাত গৈছিলা নে নাইবা?
উম, মই উম গৈছিলো বাৰু যতে-ততে।
অঁ অঁ অঁ'।
অৰুণাচলত কেনেকুৱা জেগাটো ভালেই আছে ন'।
ভালেই মানে পাহাৰীয়া জেগা ন, পাহাৰ-চাহাৰ আছে। আছে তাতে সৰুকে ঝৰ্ণা এখনো আছে। অঁ' ঝৰ্ণা এটাও আছে।
অ'
তাতো বেয়া নহয় বাৰু পাৰি যাবলে।
অহ' উম গৰম দিনত তেনে- ঠাণ্ডা জেগাত যাব ভাল।
কাৰণ এতিয়া আমাৰ, ইয়াতে বহুতেই গৰম পৰি়ছে, যিহেতু পাৰি।
অ' সেইটোৱে আৰু কি ক'বা বহুত গৰম আমাৰ ইয়াতো একে থা। কিব নোৱাৰি।
অহ, এইকেইদিন মানে বহুত গৰম পৰিছে।
অ' সেইটোয়েটো। গৰম, বতৰৰ ধৰিব নোৱাৰি, বতৰৰ মহি।
উহু, উম।
দিনত পুৰা মানে ৰ'দ দিছে আৰু এতিয়া ডাৱৰ, ডাৱৰ কৰি আহিছে, ৰাতি চাগে বৰ। ষুণে দিব আমাৰ ফালে।
অহ'। তাকে।
অ'।
দিনত ৰ'দ দিয়ে, ৰায় দিনতহে ঠাণ্ডা কৰিব লাগে অলপ।
উম।
ৰাতিহে ঠাণ্ডা কৰে।
কি কৰিবা, আৰু।
থাকেটো।
অ' ভাত খালা।
উম, ভাত খালো বাৰু অথনিতে খালো ভাত।
অ' কি দি খালা পিছে।
এয়া দেউতাই মানে আজি বজাৰ আছিল যে গাহৰি আনিছিলে।
অ।
অ তুমি খালানে নাই উম খাও খাও।
অঁ। আমাৰ মাছ আনিছিল মাছ।
অঁহ।
মাছৰ জোল বনালো আৰু তেনেকে খালো।
অ অ। গৰমৰ দিনত মাছ খোৱাটোৱেই ভাল।
অ। সেইটোৱে আৰু খালে চব খাব লাগে আৰু।
অ। তাপা তুমি আজিকালি আকৌ আমাৰ ফালে নহাই হলে আহিবা আকৌ।
অ, নেযাওৱে তেনেকে যোৱাই হোৱা নাই, ক'লৈকো।
উম, উম এতিয়াটো চাগে কলেজ-চলেজো বন্ধ দিছে।
অ' বন্ধ দিছে বাৰু এইকেইদিন । গৰম দিছে সেইকাৰণে আগতীয়াকৈয়ে দিছে আমাক।
অ অ দুদিনমান থকাকে আহিবা তেন্তে বন্ধতে।
অ যাম দিয়া কেতিয়াবা।
অ। উম উম।
তুমিও আহিবা কেতিয়াবা।
অ অ অ এতিয়া বন্ধ চন্ধ দিছে যে যাম বুলি ভাবি আছো মই মানে টাইমে মিলাব পৰা নাই
সেই বন্ধ দিনতে ঘূৰা আৰু তাৰ পিছত নোৱাৰিবা আৰু কলেজ থাকিব
অ
কলেজত যাওঁতে দিন যাব আৰু
উম উম এতিয়াতো মানে বন্ধ চন্ধ ন বাবে আমি আকৌ একজাম কিবা কিবি হবই আৰু
অ সেইটোৱে আৰু তোমালোকৰ মাঁহত কি কৰি আছে
মা এইয়া আছে বহি আছে
অ
মাও কৈ আছিল তুমি আকৌ আজিকালি নহাই হলা বুলি
অ তাকেইতো যোৱাই নাই
অ অ
যাম আৰু লাহেকৈ ইমানো গৰম দিছে সেইকাৰণে আৰু ওলোৱাই নাই কলৈকো
অহ এতিয়াহে মানে অকমান ঠাণ্ডা ঠাণ্ডা কৰিছে আৰু
অ গৰমত যাব নোৱাৰো ইমান ৰ'দো দিয়ে খোজ কাঢ়িব মন নাযায় আৰু তাৰলৈকে গাড়ীত উঠিব গাড়ীটোও বহুত গৰম হ'ব মানুহৰ ভিৰ
অ অ আৰু তোৰ এনেও ড্ৰাইভাৰ বিলাকে পুৰা হেৰি কৰিব বিচাৰে ন পুৰা ভিৰ কৰি আনিব বিচাৰে
অ সেইটোয়েইতো খালীকে ক'ত আনিব নো এতিয়া পেট্ৰলো দাম হৈছে
অ বহুত বাঢ়িছেতো সেইটো কাৰণেই আৰু
অ ঠিক আছে আৰু হ'ব দিয়া ন
অ অ।